হেল্ল' অ শুনা পাইছানে অ তোমাৰ ভাইটি কি পঢ়ি আছে এতিয়া
আমাৰ ভাই আমাৰ ভাইটিতো ছেভেন ক্লাছ পাইছে পাইছে এতিয়া
অ আচ্ছা বেজ কোনে পায়
আমাৰ মেজ এ নাজানো কোনোবা ছাৰ এটা তোমাৰ আ কয় যে এজন যে কলাকে শকত এজন ছাৰ আছিল উম উ সেইজন ছাৰ আৰু এটা ছাৰ কিবা বগা কে অলপ কম বয়সকে এ সিহঁতে পায় বোলে দুজনে বোলে টাইম ওৱেটছ ইমান বোলে ইমান এটা শিকাব নাজানো জানে
তাকে অহ অহ তাকেইতো সেইকাৰণে অকমান হেৰি হৈছে আৰু নিউ নিউ চাৰিছে কম অলপমান তোমাৰ । বেছি সেই থকা যদি পালে হয় ।
উম উম সেইটয়ে
আমাৰ দিনততো আৰু হিমাং চুচাৰহে আছিল
বাৰু তোমাৰ মেথ চেট অলপ ঠিকে আছে
ঠিকে আছিল তাকেতো এতিয়া অলপ কি কিতাপবোৰো বদলি হৈছে নেকি
চেঞ্জ হৈছে অলপ মানে বেলেগ হৈছে াৰ
অলপমান সেই হৈছে ।
উম হম অলপ ান ান পোৱাৰ নিচিনা হৈছে সৰু ল'ৰা ছোৱালী স খিনি আৰু তোমাৰ উম এতিয়া মানে কি অলপ টিউচন মানে হেৰিতটোহে বেছি বাঢ়িছে আৰু মানে টিউচন কৰা খিনি আৰু অ । টিউচন কৰিলে মানে অ ভালকে শিকাই চিকাই দিয়ে আৰু বাকী কি আমাৰ টাইমতো অলপ আছে ছিল বাৰু টিচ
অঁ তাকে এতিয়া আজিকালি আজি আজি আজিৰ যুগত বাচ্ছা মানে টিউশচ্যন নল'লে নহয়েই
একদম নহয় মানে আমাৰ উম আমাৰ ইয়াক তো টিউচন দিয়া নাই এতিয়ালৈে চছেভেনহে পাইছে কিন্তু এইট মানৰ পৰা দিব লাগিব আৰু
তাকেতো বেলেগ বেলেগ চাবজেক্টত নহ'লেও মানে মেথছ ইংলিছ এই দুটাত মানে লাগে । তাকেই আৰু
উম উম
তাকেতো এইটো বছৰ যাক
বইচটো অলপ শিকাই দিওঁ বাৰু-
অঁ । বাকী মেথছটোহে অলপ অঁ তাকেতো এইটৰ পৰা দিবা এইট নাইন টেন একেলগে তিনিবছৰ আৰু তাকেতো এবাৰতো আপ তোমাৰতো এবাৰ হাই হাই ছেকেণ্ডেৰীটো এবাৰ মানে ছয়টা ছাবজেক্টতে তুমি আৰু পাছ কৰিব লাগিব ।
অ হয় ন
অঁ আগতেতো পাঁচটা আছিল ন অঁ নতুন এটা হেৰি বনাইছে
হয় নেকি ইয়
অ এ ফে হৈ য পায় কিন্তু এবাৰৰ পৰা নতুনকে বনাইছে যে গোটেই কেইটাতে তোমাৰ য়া পাঁচ কৰিব লাগিব আ
উ', আমাৰ টাইমত তো এটা ছাবজেক্টত মানে এক্জাম নিদিলেও হৈ গৈ দিছিলে। উম। পাঁচটা চাবজেক্ট হৈ গৈছিলে আৰু মানে কৰ কলেজৰো তোমাৰ কি বেষ্ট অফ ফ'ৰ নে বেষ্ট অফ ফাইভৰ পৰাহে পাৰ্চেণ্ট
অ', অ', চায়। আৰু তো আপোন তোমাৰতো কিবা কলেজৰ পৰাও আধা নাম্বাৰ দিছিল হয়নে? কিন্তু এবাৰ তুমি নিজে নি যে নিজে সেইটো লিখি পেলাই সেই কৰিব লাগিব। তোমাৰ মানে কলেজৰ পৰা দিয়ে। এইটো উঠাই দিলেতো
টান।
তাকেইতো, এতিয়া মানে এনেকুৱা কম্পিটিশ্যন হ'ব বা
তাকে।
পঢ়িয়ে থাকিব লাগিব এনি
উম-উম পঢ়িব লাগিব আৰু চাইন্স ৰ বিলাক ৰটো সিঁহতে বাচি গৈছিল সিঁহতে সেই ফৰ্থ চাবজেক্টত কনচেপ্টটো থকাৰ কাৰণে বাচি গৈছে
উম', তাকেইতো নোৱাৰিব আৰু এইফালেতো কমাৰ্চ আছেয়ে।
আছে।
কমাৰ্চ।
সিটো। তাকে বেছি টান কৰি দিছে আৰু এতিয়া এইবিলাক
তাকেহে সেয়াই আৰু চৰকাৰৰ মতে যিমানে টান হ'ব, সিমানে কম কম ষ্টুডেণ্টে পাব।তেতিয়া সেই কম ষ্টুডেণ্টক তোমাৰ স্কুটিত স্কুটি দিব পাৰিব।
অ', সেইখিনিও এটা। মানে আগতে পোৱা খিনি মানে স্কুটি বহুত দিয়া হৈ
হয় হয় গ'লটো। অ, ছিক্সটি অ তাৰপিছত এতিয়া তোমাৰ এইড ডি ফাইভ কৰিলে নেকি?
উম'। এইটি নে এইটি ফাইভ কৰিছে। উম।
ছিক্সটি পালেই হৈ গ'ল হয়।
উম।ছোৱালীৰ কাৰণে, উম ছোৱালীৰ কাৰণেটো ছিক্সটিতে স্কুটি দি দিচে
উম, কিন্তু আমাৰ, আমাৰ, আমাৰ বাৰতহে ছিক্সটিত নিদিলে।
অ', তোমালোকৰ বাৰত নি দিলে ন। আকৌ আমাৰ বাৰত ছিক্সটি দিছে।
দিছে হয়নে?
অ', আমাৰ বাৰত দিছে তাৰ পিছত আমাৰ পিছৰ এক বছৰ দিছে। আমাৰ পিছৰ দুইবছৰলৈকে দিছে। তাৰ পিছতহে এটিটটি
এইটটি আহ', কৰা
উম-উম, তাৰে পিছৰ বাৰত উম, তাৰে পিছৰ বাৰত আমাৰ মানে, মানে জেঠীমাৰ ছোৱালী এজনী। তাই এইটি না পালে, সেইকাৰণে তাই স্কুটি নাপালে। এনে আগৰ বাৰৰ নিচিনা হ'লে পাই গ'ল হৈ আৰু
পাই গ'ল হয় তাকেটো। সেই আৰু চৰ কাৰণ কি কৰিবা আৰু চৰকাৰৰ এইবিলাক। হিমন্ত হে আৰু
তাকেতো এতিয়াতো আৰু পাৰ্পল চিটিয়ে বনাব গুৱাহাটীখন।
উম, চ'বফালে ৰং কৰি আছে আৰু।
তাকেটো। জুবিনৰ ছবিখন সি পেলায় ম
উ', উ', উম', এতিয়া ৰং দি আছে। তোমাৰ গছ বিলাক মানে লগাইছে।কিন্তু এই গছ বিলাক আৰু থাকিবনে নাই তাৰ মানে ঠিক
ঠিক নাই অ ডাঙৰ হ'লে আৰু কাটি দিব।
উম', মানে কি তোমাৰ গছ বিলাক। আৰু কি হয় জানা। মানে ডাঙৰ গছটো কাটাৰ পিছত। সৰু গছ ৰুইও লাভ নাই। স সৰু বস্তু ডাঙৰ হৈ বি বছৰ লাগি যাব ডাঙৰ হোৱালৈকে হ সেই বি বছৰ সেইটোোৱটো হৈছে ন এতিয়া তমাৰ গ্ল'বেল ৱাৰ্মিং তটো সেইকাৰণেই হৈছে
উম সেইটো
ডেভলপমেন্টত উ উ আৰু মানে তোমাৰ কি হেৰি হয় আৰু তোমাৰ মানে এ কি কয় আৰু গছ বিিলাক মানে এটা গছ কাটাৰ হেৰিত মানে এটা গছে সেইটোৰ মানে অভাৱতটো পুৰা আ ম অসমখন যেনেকুৱা বৰষুণ দিয়ে ধুনীয়াকে বৰষুণ দিয়া যিটো বত ৰ সেই বতৰ
নোহোৱা হৈ গৈছে ।
একদম নোহোৱা তুমি মানে অ নোহোৱা হৈ গৈছে গনেেশগুৰি ফালে গলে চাবা এনেকুৱা গৰম লাগে
বাপৰে বা বহুত গৰম গণেশ ফুৰি ফলে তোমাৰ এইটো ছয় তোমাৰ ছিক্স মাইল পাৱ স অৱস্থা টা আৰু যেতিয়া তুমি গণেশগুৰিত সোমাবা বাপ ৰে কেনেকুৱা ধৰে
ত ৰাস্তাত ত এডালোতো গছ নাই ৰাস্তা
তাকেতো তোমাৰ এইখিনি যাই যাই য এতি চানমাৰি তুমিাৰ'ব বাঁহাঁ চানদমাৰি পাৰ হৈ যেতিয়া ফেঞ্চিালিগাঁও ফেঞ্চি বজাৰখত তেতিয়া অলপ উ মানে বমাপুত থকাৰ কাৰণে অলপ হাৱাটো ফালে থাকে বতাতো আহে কিন্তু ইটো চাইডে আমাৰ নাই
উম । নাই নাই এইটো চাইড একদমেই নাই আৰু তোমাৰ জি এছো বেছি বেছিভাগ কিন্তু মানুহৰ কাম বনটো জি এছ অলত
অঁ অঁ চবতটো জি এছ ৰদৰ খিনিতে হৈ থাকে
অ অ মই মানে সেই কেইদিন কলেজৰ পৰা আহিলে এ চি বাছ কেইখন যে ন আছিলে এয়া নৰ্মেল বাছ আছিলে আহোত ততে মানে উশাহ নোপোৱাৰ নিচিনা লাগি থাকে গৰম গৰম বতাহ উশাহত সোমাই আছে এনেকুৱা গৰম ধৰে
আৰু এইফালেতো মানুহৰ গৰমতটো আছে য়ে ভিৰৰ
উম মানুহৰ ভিৰ হয় মানুহৰ ভিৰত মানে বহুত
উম কিন্তু এতিয়া এ চি ব অলপ কমিছে কমাৰ নিচিনা মোক লাগ লাগিছে ন
এ চি বাছ কমিছে মানে আমাৰ পাঞ্জাৱাৰী লাইনতো কমিছে
কমিছে হয়নে আছে উম কিন্তু আপোন তোমাৰ ইয়াত কি নামকৈ তোমাৰ এ চি বাছ পাঞ্জাৱাৰী লাইনৰ এ চি বাছো কমিছে আৰু তোমাৰ লোকেল বাছকেইখনো এখন দুখন এনেকৈ মই কমা যেন পাইছোঁ এতিয়া মান তোমাৰ অ এতিয়া আগতে মানে ৰখিলে পাই যায় গাড়ী হয়নে কিমান লাইন লাগি থাকে আজিকালি মানে তোমাৰ দহ মিনিট পোন্ধৰ মিনিট ৰখিবই লাগে
উম বহুত টাইম ৰখিব লাগে উম বাছ বাছ বিলাক কমিও গৈছে মানে তোমাৰ হেৰি আৰু এই ই ই ৰিক্সা বিলাক ত মানুহ অলপ অলপ জাগা অহা যোৱা কৰে ন বেছি সুবিধা পায় আৰু
উবেৰৰপ তোমাৰ কাৰ কেইখনৰ উবেৰতকে তোমাৰ অট কেইখনেই বেছি চলিছে আজিকালি
অ উবেৰ কাৰত অলপ পইচাটো বেছি হয় ন কিন্তু অট কেইখনত কম হয় উ মানে আৰু মানে বাছত বহুত মানুহৰ লগত যোৱাতকে মানুহে মানে এনেকে এখন অটো প্ৰাইভেট কেে বুকিং কৰি যাব ভাল পায় আৰু উ উ প্ৰায় যদি ভাড়াটো চেমে হয় আৰু
উম তাকেতো অ কিন্তু অটত কিু কি ভাড়াটো চছেম হ'লে অ'ত যদি তুমি তিনিটা যোৱা মানে পু মি যায় আৰু বেছি
উম হম বেছি নহয় মানে উম তিনটামান মানুহ যাব পাৰে আৰু
অ তিনিটা যাব পাৰে আৰু তোমাৰ কাৰতটো চাৰিটা যায় কিজানি
উম কাৰত চ চাৰিটা পাৰি আৰু যাবৰ কাৰণে
পিছত তিনিটা
অ তোমাৰ মানে আগতে ন অহা যোৱা কৰিছিলে এতিয়া সুবিধাত
তাতো বাঢ়িছে আৰু উম সেইকাৰণে আৰু সেই ত যায় আৰু অটোবিলাকত আৰু তোমাৰ অ কিছু মানে যোনে ছিংগলকৈ যায় তোমাৰ ধৰা ৰেপিড' এখন বাইকতে বুক কৰিলে
উম যাও পাৰে
অ জামতো ট্ৰেফিক জামতো ৰখি থাকিব নালাগে তাকে এনেকে কাটি কাটি ৰা চাইডে চাইডে পটককে যাই পায়
উম মইতো কিমান দেখিছো আমাৰ বেছি ভাগ ছোৱালী ৰেপিডতে যায়
পিলতে যায় উম
উম মোৰ আৰু অ অলপ ভয়ো লাগে ৰেপিডত যাবৰ কাৰণে মানে
মোৰ বহুত ভয় লাগে
উম আৰু মানে কি কোনে কেনেে গাী চলোই গম নাপাও নহয় হম
একদম ভয় লাগে আৰু তোমাৰ ৰেপিড' ৰেপিড' বিলাকত যি সৰু সৰু ল'ৰাবলাকে চলাই বা অ চলাই বহুত ভয় লাগে এতিয়া আমি বুকিং কৰিলেেতো আমি গম নাপাওঁ ন কোনে আহে বা কোনে এতিয়া ফটোটোহে থাকে । এক ফতটো চাই আমি ধৰিব নোৱাৰোঁ সৰু ল'ৰাই হয়নে আহি আহি যেতিয়া দেখো সৰু ল'ৰাবিলাকে চলায় ৰেপিড'বিলাক ক্ষীণমিল ভয়ে লাগে সিহঁতৰ হেত উঠিব
অ গাড়ীখন ভালকে চম্ভালিব
অ নাজানে আৰু তাক তাতে আৰু ডাবল উঠায় ।
ডাবল উঠাই কিন্ত নিয়ে তাৰ পিছত তোমাৰ হম চেলম বাৰু পিন্ধা থাকে হ'লেও মানে চেফটি মান মানে কনচাৰ্ণ টম হৈ যায় আৰু
তেটো আজিকালি তোমাৰ দেখা নাই বাতৰিত ওলাই থাকে সেইদিনাখন ছোৱালীটোোৱে ঢুকাই থাকিল দেখা নাই গছ কৰি
উম গছ পৰি কিনে অ অ এই মালিগাঁৱত
হয় আহিছিল নেকি গুৱাহাটীত
অ উম নাজানো কোনোবা কলেজৰ পাণ্ডু কলেজৰ আছিলে নেকি ছোৱালীজনী তেনেকুৱা কিবা শুনিছিলো
উম অ পাণ্ডু কলেজতে পঢ়া দিয়া অ কি যে ন তাই আহিছিল ঘৰৰ ঘৰা কিন্তু গুৱাহাটীত তাই সেই
উম হম হম উম বেয়াই লাগে আৰু এনেকে কি কৰিবা আৰু এইলাক মানে কেতিয়া কি হৈ যায় আৰু ধৰিব নোৱাৰি মানুহৰ লগত উম এনে অকনমানল ওলাই গৈছে ওলাই যাওঁ কি হয় অলপ ঘৰৰ ওচৰত ওলাই গ'ল